হেল্ল'-হেল্ল'। হেল্ল' শুনিছা-শুনিছা? কি কৰি আছা?
মই এনে মই এনে ভাত খাই আহিছো তুমি?
অ এনেই শুই আছো আৰু।
আচ্ছা-আচ্ছা অ মই খালো তোমাৰ অলপ আগতে আম এটা খাই আহিছো তুমি?
মই এই নাই খোৱা ৰাতিপুৱাই ফ্ৰাইড ৰাইচ খাইছিলো মানে৷
অঁ আ
এনে অ-অ এনে সেয়া খালা এনে খবৰ ভালে না চবৰে?
অ মোৰ খবৰ ভালে। তোমাৰ?
এনে আঁ কলেজ চলেজ যোৱা নাই?
কলেজটো এতিয়া কলেজটো এতিয়া গৈ আছো বাৰু৷
অ-অ আজি নগলা মানে?
অ আজি নগ'লো মানে আজি মানে বতৰটো বেয়া ন সেইকাৰণে নগলো।
এনে এনেই তোমাৰ মাৰ মইও নাই যোৱা এইকেইদিন গম পাইছা আৰু অকণ দিনৰ পিছত যাম ৷
আচ্ছা-আচ্ছা অঁ মাঁহত খবৰো ভাল মা দেউতা চবৰে তোমাৰ?
মোৰো ভালেই এনেই মই কথা এটা ভাবিলো গম পাইছাচোন শুনাচোন মানে মানে ৰ'দো বহুত দি হৈছে গম পাইছ গৰমো বহুত মানে গছ গছনিবিলাক কাটি দিছে না সেইটো কাৰণে হৈছে মোৰ মতে ৷
উম এই কাৰণে হৈছে আৰু তোমাৰ যেনে এতিয়াতো গছ বিলাক কাটি আছে ন মানুহ বিলাকে অ চ' সেইকাৰণে এনে এনভাইৰনমেনটোৱে মানে অলপ হেৰি হৈছে ন দুখ পাইছে ৷
অ সেইটো কাৰণে কিউ কি মানে ৰশ্মিটো পুৰা সেয়া পাইছে নহঁ মানে কিউ কি মানে আমাৰ গাত পুৰা পৰিছে ন কিযউ কি অক্সিজেনও কমি গছে লগ মানে ডাঙৰ ডাঙৰ গছ বিলাক কাটছে মে তাৰ বুলি সৰু সৰু গছ লৈছে সেই কিন্তু ডাঙৰতে বহুত সময় লাগিব ন সেইটো বা অক্সিজেন পাবৰ কাৰণে সেটো কৰি অ যেনে এতিয়া য'তে ত'তে অভাৰ ব্ৰিজ বনাই আছে সেইটো কাৰণে গছ গছনি চব কাটি দিছে ৰাস্তাৰ মানুহে এটা জিৰণি ল'ব নোৱাৰে এটা জেগাৰো
সেইটোয়েইটো এতিয়া তোমাৰ পুৰা চেহেৰ এটাই বনি গৈছো পুৰা চিটিত তোমাৰ গছ গছনি নাইে তোমাৰ বাক জংঘলতে যাব লাগিব তুমি জংঘল লাগে যদি ৷ গছ গছনি তাতে পাবা এনেই ইয়াত নাপোৱায় ৷
চৰাই চিৰিকতিও নাইকিয়া হৈ গৈছে ধৰা মানে তুমি ভাল মানে যোনবিলাক- মা দেতাহতে কয় সেইটো চৰাই তুমি দেখিয়ে নাপাবা এতিয়া মোৰ মতে।
ধুনীয়া-ধুনীয়া চৰাইবলাক আহে মানে তোমাৰ বাৰাণ্ডাতে বহি নে মা দেউতাহতে চাউল দিয়ে সেইখিনি খাই এতিয়াতো চৰাই এটাও দেখা নাই মোৰ ঘৰত জানা? তিনি চাৰি বছৰ মানে হ'ল নাহে চৰাই কোনো
আৰু ধৰা এনেকুৱা হৈছে মানে ধৰা মানে গৰমত মানুহ থাকিব নোৱাৰা হৈ গৈছে ধৰা মানে য'ত যত মানে সেয়া নহয় মানে, তেনে টুৱেণ্টিৰ ওপৰত নাযায় এতিয়া তুমি ধৰা আমাৰ অস অসমত মানে ফৰটি আপ হৈ যায় আগতেটো অসমত ইমান হোৱা নাছিল যেনেকৈ বাহিৰত হৈছিল যেনেকুৱা দিল্লী তাততো এতিয়াতো ফিফটি আপ হৈ যায় মানে গৰম কিন্তু আমাৰ ইয়াত হোৱা নাছিল সিমানটো কিন্তু আমাৰ ইয়াতো হৈ গৈছে এইটো
সেইটোৱে তোমাৰ যেনেকে ভাবা তোমাৰ গছ গছনিয়ে অলপমান এনভাইৰণমেণ্টটো ঠাণ্ডা ৰাখে ন? এতিয়াতো গছ গছনি নাই যদি এনভাইৰমেন্টটোতো অলপ গৰম হ'ব নহঁ ৱাৰম হ'ব এতিও মানে ইমান থাকিব পৰা জানা এইকেইদিন ইমান ইমান ৰ'দ দিছে ইমান গৰম।
কিয় পৰা নাই। ঘৰৰ ভিতৰতে কুলাৰটো কুলাৰ চলাই বহি আছ- সেইটোৱে আৰু বাকী।
অহ এনে শুনাচোন মানে ধৰা এতিয়া মানে এনেকুৱা মানে ধৰা তুমি এ চি নহলে তুমি থাকিব নোৱাৰা আৰু
অ এইটো হয় বাৰু চবৰ ঘৰত এই চিটো লাগিবই।
অ ধৰা মানে কি কি মানে বৰ ধৰা এনেকুৱা এটা হৈছে মান ধৰা আজি এতিয়া কি ৰ'দ দিছে ৰাতি বৰষুণ দিবা আৰু যদি এতিয়া বৰষুণ দিছে, ৰাতি ৰ'দ দিব সেনেকুৱা এটা কৰে। মানে ধৰ চৰি চৰি, ৰাতি মানে বৰষুণ দি দিয়ে গম পাইছা।
উম সেইটো হয় বাৰু আৰু বৰষুণ দিলেও কেনেকুৱা দিয়ে তোমাৰ মানে যেনেকে ভাবি ল পোন্ধৰ বিশ মিনিট দিছে। সেইখিনো কি ঠাণ্ডা পৰিব ন তোমাৰ।
অ তাইছত আক আকৌ আকৌ এটা গুপ গুপীয়া গৰম মানে ধৰা গুপগুপীয়া গৰমটো কিয় উঠে কোৱাচোন কি মানে ৰাস্তাটো মানে শুকাই যৈছে এটা গৰম উঠে ন হিট এটা উঠে না ভগা ভগা ধোঁৱা ওলাই নাই সেই টো পা মানে বহুত গৰম লাগে।
অ আত্চ্ছা হেটোয়ে গৰম নুঠে নেকি তোমাৰ গোপপুৰি গমটো অ আত্চ্ছা আত্চ্ছা গম পায়। অ হয় বাৰু বাকী তোমাৰ সেই ফালে বতৰ কেনেকুৱা এতিয়া ৰ'দেই আছে চাগে বহুত
এ এতিয়া ৰ'দ গম পাইছা মানে বতৰতো অকমান মানে অকণকণ মান ঠাণ্ডাও কৰিছে ম ধৰা মানে এনেকুৱা নহ মানে ৰ'দ দি আছে গমছে মানে ইমান নহয় মানে ধৰা মানে কমেই অকণ ৰ'দটো আজি গম পাইছ। আপ তোমালোকৰ ফালে?
অ আমাৰ ফালেটো তোমাৰ মানে বাহিৰত ওলাব নোৱাৰি আৰু মানুহ মানুহ একেবাৰে জ্বলি যাব এন- এনেকুৱা গৰম দিছে।
অ মানে ৰাস্তাত মানে আমলেট দিলে আমলেট হৈ যাব। মোৰ মতে কিন্তু। মোৰ মতে মই জানা মতে প্ৰতেছ কৰিব লাগে নেকি এইটোৰ ওপৰত মানে গছ গছনিৰ ওপৰত মানে ধৰক জুবিন দাৰ যোনটো জুবিন দাই কৈছিল ন সেইটো গছ কাটিব নালাগে হেয়াৰ মানে য'ত কাটি দিছিল মানে অভাৰ বিজ। যগাইনে
অ সেইটোক মানে প্ৰটেষ্ট এটাতো কৰিব লাগে আৰু বহুত তোমাৰ গভাৰমেন্ট বিলাকে বহুত এনেকুৱা ভাল ভাল তোমাৰ এক বনাইছে নহয় যোনবিলাকত তোমাৰ গছ গছনি গনি নাকাটক মানে সিহতক বচাও গছ গছনি লগোৱা আৰু এইবিলাক মানুহে আজিকালি ফলই কৰা নাই।
তেনেকুৱা এইটো চব চব মিনিষ্টাৰৰ ভুল গম পাইছে চব মিনিষ্টাৰে কৰি আছে। তাৰ মানে সিহঁতৰ কাৰণে মিনিষ্টাৰ কাৰণে স তুমি নিজে দেখছা জুবিনদাৰ এখন ফটো মুচি দিছে এটা মিনিষ্টাৰ আহিব বুলি বাহিৰৰ পৰা।
অ সেইটোয়ে বাকী এইবিলাক ঠিকে আছে সেয়াটো ডাঙৰ মানুহ ন সিহঁত কি কৰিম কিন্তু আমাৰ আমি যোনটো সৰু মানুহ আমাক ঠাণ্ডাতো লাগে আমাকটো এইটো কাম কৰিব লাগিব ন।
অহ আমি নিজে মানে ধৰা আমি আকৌ নিজৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিব লাগে।
সেইটোয়ে নিজৰ ঘৰতে গছ গছনি লগোৱা কিনি আনা কিমাননো লগয় দহ বিশ টকা এটা লয় আৰু। গছ গছনি এটা ন।
অ অ নিজে মই জানা মানে নিজৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিব লাগে মোৰ মতে।
সেইটোয়ে চবেই নিজৰ সেইটোৱে কোৱাচোন।
অ মানে ধৰা কি হয় জানা তুমি নিজে দেখালে মানে এতিয়া ক'ব পাৰিবা ন তোমাৰ এতিয়া কোনো আঙুলিয়াই কব নোৱাৰে ধৰা মানে যদি তয়ে নকৰে যেতিয়া মই কিয় কৰিম সেনেকুৱা ক'ব নোৱাৰি মে মই যদি কৰিছো তইও কৰিব লাগিব। এনেকুৱাই কৰিব লাগে কথা হ'ব তেতিয়া।
সেইটোৱেইতো এইটোৱে মানে এইটোৱে কথা ন অ সেইটোয়ে বাকী যিয়ে হওক মানে ভাবা তুমি চব ঘৰত তে দুটা-দুটা গছো লগালে, নহলে এটা-এটা গছো লগালে, কিমান গছ-গছনি হ- বচোৱা? ভাবাচোন।
অ' বহুত হব বে। মোৰ মতে সেইটোৱে, গম পাইছা? গছ-গছনি লগাব লাগে বহুত। ধৰা মানে, এতিয়া মানে অ' আৰু ধৰা মানে ধৰা অক্সিজেন পাবলৈ ধৰা, অক্সিজেন যদি কমি যায়, মানুহ মানে ধৰা কেনেকে থাকিব ক- চোৱাচোন তুমি নিজে?
সেইটো। আৰু সৰু গছবিলাকেতো অক্সিজেনটো ইমান এটা নিদিয়ে ন'? যেনেকে ডাঙৰ গছবিলাকে বেছি - বেছি দিয়ে।
অ' আৰু মানে সৰু গছেটো আমাৰ কা- আমাৰ অক্সাইডটো ল'ব নোৱাৰে না, কাৰ্বন-ডাই-অক্সাইডতো সিহঁতে।
অ' সেইটোতো হয়, অ'। সেইটোৱে।
আমিতো ছেকেণ্ডৰ মতে অক্সিজেন লওঁ ন'? সেইটো কাৰণে মানে মই গম পাইছোঁ, মানে ধৰা সেইটো কাৰণে বহুত বেমাৰ হৈছে যেনেকৈ কেনচাৰ মানুহৰ জ্বৰ-চৰ এনেই হয়ে থাকে ধৰাচোন, তুমি ধৰাই নিজে। আৰু অক্সিজেনৰ প্ৰব্লেম হাৰ্ট এটেক, সেইটো বেছি হৈছে আজিকালি। মানে নৰ্মেল বেমাৰ তোমাৰ মতে। হাৰ্ট এটেক হৈ যায় মানুহ ফটকে ডেথ হৈ যায়। হয় নে নহয় কোৱাচোন?
সেই ফেক্টৰীটোত মানে হাৰ্মফুল কিবা এটা কেমিকেল আৰু পানীত- নদীত মানে দি দিয়ে আৰু। মানে এনেটো ফে- সেইটো ৱেষ্ট টো ন'? যেনেকে কি এটা কাম কৰিছে, তাৰ যোনখিনি বস্তু নালাগে সেইখিনিতো পেলাই দিয়ে ন'। ছো এইখিনি পেলাই - পেলাই সেইটো পেলাই - পেলাই - পেলাই এটা নদীত এটা সেইটো আহি যায়। আৰু নদীতো জানা, পানীখিনি পুৰা মাছবিলাক যিমান আছিল ন', মানে বহুত মৰিছে মাছটো মানে।
মোৰ মতে কি হৈছে জানা? মানে ধৰা এটা- এটা- সিহঁতে মানে এটা মানে ধৰা পানীটো হয় ন তাত যেতিয়া বেলেগ বস্তু দি দিয়ে মানে, আমিয়ে ধৰা, আমি যদি ভাল বস্তু খাই আছোঁ, লগতে যদি বেয়া বস্তু আমিতো দেথ হমেই ন', মানে সেনেকুৱা টাইপ হৈছে গম পাইছা? সে- মাছবিলাক লগত
সেইটোৱেটো। আৰু মানুহ- মাজতে এজা আমাৰ ঘৰৰ পিছতে মানুহ এজন আহিছিলে তেতিয়া মানে নদীটোত গা ধুই আছিলে ন'? তাৰপিছত সিন্তৰ কি হ'ল, গাটোত মানে কিবা এটা ইনফেকচন নহ'লে কিবা এটা বেমাৰ হৈ গৈছে এতিয়া গাত।
অ'। অ' মোৰ মতে ইনফে- অ' মানে এইটো- এ- মোৰ মতে সেইটো ৰখাব লাগে।
তোমাৰ ফেক্টৰি কিবা ৱেষ্ট পেলা ব লাগে। এটা উ- ডাঙৰ গাত এটা খান্দি লোৱা, তাৰ ভিতৰতে পলোৱা, ন'?
অ', এটা শুনা, তাৰপিছত যদি সেইটো- এইটো চোৱা, সেইটো বা আকৌ কোনোবা সৰু পোৱালীক মানে এটা জ- মানে ধৰা জন্তুৱে খাব। সেই জন্তু বা জ- জন্তুটো মৰি যাব। সেনেকৈ মানে বহুতৰ ক্ষতি হব, গম পাইছা? ধৰা মানে বহুতৰ হাৰ্মফুল হোৱাতকৈ মানে কৰিবই নালাগে মোৰ মত তে। মই জানা মতে, গম পাইছা? মানে নিজৰটো ভাবে মানুহে আজিকালি। তুমি এতিয়া বেলেগৰতো ভাবিব লাগিব ন'?
সেইটোৱে। আৰু তোমাৰ আজিকালি কিমান গাড়ী-মটৰ চলে। গাড়ী মটৰ তোমাৰ অ'- তোমাৰ তেলৰ ঠিক আছে, তেলৰ কাৰণে তোমাৰ যেনেকে ভাবি লোৱা, গাড়ী এটা চলিছে হা, বাইক এটা। কিমান এটা বেলেগ ধোঁৱা এটা দিয়ে, ভাবাচোন? এটা যে বেয়া ধোঁৱা এটা দি দিয়ে, অ- পলিউশন কৰে, সেইটোৱে। পলিউশন হৈ পেলাই তোমাৰ বহুত বেয়া হয়টো এনভাইৰনমেন্ট।
অ'। আৰু ধৰা, মোৰ মতে এইটো কৰিব নালাগে, গম পাইছে? শুনাচোন মানে এটা যে বস্তু যে আমি যে কিনো, ধৰা মানে যেনেকৈ সেয়া ধৰি লোৱা, তুমি এটা পানী বটল, গম পাইছে? সেইটো যে মানে মোৰ মতে যে এটা পানী বটল মানে এ- এনেকুৱা মানে পেলাই দিব নালাগে, গম পাইছে? সেইটো চিধা-চিধি সেয়াত দি দিব লাগে, ধৰা য'ত মানে ৰিচাইকেলিং কৰে।
অ' আচ্ছা - আচ্ছা, অ' ৰিচাইকেলিং কৰিবৰ কাৰণে, এইটো মই কথা এটা জানো তোমাৰ যেনেকে বটল এটা পেলাই খপটো বেলেগত পেলালা ব টলটো বেলেগত পেলালা ন'? তেনেকে কৰিব নালাগে। তোমাৰ এই খবটোতে অলপমান হাতৰে প্ৰেচ কৰি পেলাই ঠিক আছে সেইটো বটলৰ ভিতৰত সোমাই পেলাই জাগা এটা থৈ দিব লাগে আৰু এতিয়া সেইটো ৰিচাইকেল হ'ব নোৱাৰে আৰু মানে আৰু বটল প্লাষ্টিক বটল বিলাক ৰিচাইকেল নালাগে এইটো মানে বহুত বে হয় ন মানুহৰ কাৰণে প্লাষ্টিক বটল সটো মানে ৱান টাইম উ কাৰণে হ'ব লাগে
অ আৰু কিন্তু এইটো জ্বলাই দিল শুনাাই এইটো মোৰ মতে জ্বলাই জ্বলাই দিলেও আৰু সেয়া হৈ যায় মানে
ন ন সেইটো জ্বলাবও নালাগে জানা সেইটো জ্বলালে আৰু পলিউচনেও হ'ব।
অ মোৰ মতে সেইটো মানে কেনেকুৱা ৰিচাইকেল কৰিব লাগে কচোন সেইটো পলডিংটো মোৰ মতে মানে বটলটো তুমি আনি পেনে মানে ধৰা তেনেকৈ চকীত মানে ইউজ কৰে মানে যে প্লাষ্টিক চকীত
ভাবি লোৱা কিবা এটা গছ এটাই ৰুলা
অ অ মানে অ মানে স সেইটোতে মানে ধৰা সেৱয়া কৰিব পাৰে তোমাৰ ইউজ ইউজ মানে বেলেগকো কৰক মানে ধৰক পানীত নহয় গম পাইছে মানে ধৰা যেনেকৈ ঘৰৰ টুল মানে যেনেকৈ তুল চুল মানে ধৰা বাস্কেট সেইবিলাকত ইউজ কৰিব পাৰে কিন্তু মানে ধৰা পানী বতলটো নেক্স টাইম ওৱান টাইম টো চেকেণ্ড টাইম কৰিব নালাগে কেতিয়াও
সেইটোয়ে সেইটোয়ে বাকী যেনেকে ভাবি লোৱা প্লাষ্টিক বটলটো যেনেকে মাটিৰ ভিতৰত তুমি গাড়ী থৈছা হা
কিয় কি এইটো হাৰ্মফুল বহুত বহুত হাৰ্মফুল হয় মোৰ মতে
হাৰ্মফুলটো বহুত হয় দেই বহুত বেয়া আছে বস্তুটো আৰু যেনেকে ভাবা তোমাৰ ত বস্তু এটা তুমি গাড়ীতছা যেনেকে ডিমৰ বাকলিটো আৰু এটা প্লাষ্টিক বটল দিছা তুমি চাবা এক বছৰৰ পিছত ডিমৰ বাকলি টো নাইিয়া হৈ গৈছে কিন্তু প্লাষ্টিকৰো তেনেকুৱাই আছে বুজিছা কিমান হআফুল বস্তুটো
বহুত হাৰ্মফুল হয় এইটো মোৰ আৰু আজিকালিতো প্লাষ্টিক তিকৰ চাউলো কোনোবাই দি দিয়ে ধৰা সেনেকুৱা শুনিছো মই
অ এইটো তোমাৰ কুন্তলৰ চাউল নে কিবা এটা চাউলত প্লাষ্টিকৰ চাউলটো আহিছে অ এইটো এনেকুৱা টো বেয়া হৈছে ন সেইটোৱে সে
মোৰ মতেও অ হ'ব দিয়া মই তোমাক মই কম মই তুমি যোনদিনা কৰিব পতেজ মোক সুদিনা ক'বা এবাৰ
অ হ'ব দিয়া ঠিক আছে দুটাই যাম ন অ হ'ব দিয়া।